সেই মই আও তোমাৰ বহি আছোঁ, কি কৰিবা ইমান গৰম পৰিছে।
হয় হয়।
তাকে বহি আছো আৰু তোমাৰ এ হেৰিয়া। এ নোৱাৰি দেই, গৰমত বাহিৰলে ওলাই যাবওোৱাৰিম ভিতৰতো সোমাই থাকিব নোৱাৰি বকে।
হয় হয় এতিয়া গছ তলত বহা বতৰ আৰু যি গৰম
উম তাকে তাকে গছৰ তলৰ বতৰ বহাহে বতৰ।
উম।
কলেজ গৈছা নি তুমি একেইদিন?
কলে আজি এইকেইদিনাই এয়া মানে তাৰ চামাৰ ভেকেচন।
অ,
আৰু ইণ্টাৰ্ণশ্বিপ কৰিলোৱেই মই
ইণ্টাৰনশিপ শেষ হ'ল ন?
শেষেই হ'ল আৰু জুনতে শেষ, এতিয়া জুলাইটো বন্ধ আছে।
অ, বন্ধই আছে হয় অঁ।
আকৌ আগষ্টৰ পৰা খুলিব আৰু।
তাকে কবলে চো এই গৰমত কিন্তু কলেজ কৰিবলৈ বৰ অসুবিধাও হ'ব পায়।
তাকে এতিয়া মোৰ গৰমত দিগদাৰ হব আমাৰ।
তাকে ইয়াৰ পৰা অহা যোৱা ৰাতিপুৱাতে গৈ আকৌ তাত তোমাৰ কলেজত গৰম গম পাইছ নাই? গছ গছনি আছে যদিও বতাহ, চতা কম মাৰি থাকে।
এতিয়া তুমাৰ ওলাই যাবলৈ মন নাযায় নহয় ৰ'দত।
অ সেইটোৱেই, ওলাই যাবলৈকে মন নাযায়।
সেইয়াই আৰু।
উম তাকেহে, মই আ তোমাৰ কোৱা।
এই‌ তোমাৰ ইনটাৰনছিপ হৈ আছে ন
ইণ্টাৰ্ণশ্বিপ মানে কি হল মই তোমাৰ, জিমখনত যোনখনত মই ৰেগুলাৰ যাওঁ তাতে ললো দেই।
হয়।
তাৰপিছতে মই উ জিমৰ দাদাক কলো মানে যে এনেকে ইন্টাৰ্নশ্বিপ কৰিম দাদাই ক'লে হ'ব কৰিবি তাৰপিছতে কলে যে তই সোনকালে খালি মোক ৰিপৰ্ট চিপৰ্ট বনাই দিবি মই বাৰ চাই দিম।
হয়।
মই এতিয়া তোমাৰ ৰিপৰ্টে বনোৱা নাই নহয়। সি তোমাক সুধি থাকে যে তই বনালি নে বনালি নে?
উম তাৰপা?
তাৰপি এই মই এতিয়া তাক নাই বনোৱা বুলি ক'বলৈও বেয়া পাওঁ মই কৈছো যে বনাই আছো।
হয়।
কিন্তু মই ৰিপৰ্টটোনো কেনেকে বনাব লাগে, সেইবোৰও নাজানো নহয়।
অলপ তুমি এয়াই ইউজ কৰিব পাৰিবা। চাত জিপিটি বা এনেকুৱা জেমিনাই।
অঁ তাকে তাকে সেই এয়াইকে ইউজ কৰি পেলাই বনাব লাগিব চেষ্টা কৰিব লাগিব।
অ ঠিকে আছে। সে তোমালোকৰ এতিয়া কলেজৰ পৰা মানে নিৰ্দিষ্টকে কিবা দিয়া নাই ন, কি কৰিব লাগিব বুলি?
অ আমাৰ নিৰ্দিষ্টকে নাই দিয়া।
আচ্ছা আমাৰ ডিপাৰ্টমেণ্টৰ মানে এনেকুৱা দিছে তোমাৰ, এটা হেৰি দিছে ড্ৰামা কৰিবৰ কাৰণে।
অঁ
সেইটোকে সেইটো মানে চবেই কৰিবলগীয়া আছে আমাৰ লগৰ খিনিক।
অ', আমাৰ আকৌ তোমাৰ তেনেকে দিয়া নাই আমাৰ যোনে যি ক'ৰ এতিয়া কিছুমানে পঢ়োৱাইছে স্কুলত গৈ তাপা কিছুমানে এই ফুলৰ নাৰ্চাৰী যে
হয়,
নাৰ্চাৰীত কৰিছে আৰু তাৰে কিছুমানে তোমালোকৰ সেই ড্ৰামাটো কৰিছে আৰু লগতে চিলাই কাৰণে যে এটা ইণ্টাৰ্ণশ্বিপ হৈছিলে কলেজত
অ', শুনিছিলো
সেই সেই চিলাইটোতো তোমাৰ কিছুমানে কৰিছে। আকৌ আৰু কিছুমানে তোমাৰ অ', কোৱা কোৱা? অ', সেইটোও হৈছিলে অ', সেইটোতো দুই এটাই কৰিছে আৰু লগতে আজিকালি হস্পিতেলতো কিবা ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে জানা নাই!
অঁ', হয়, হয়, শুনিছিলোঁ হয়, এই মডেল হস্পিটেলতে গৈছিলে
অ', সেই তাতো আমাৰ লগৰ কেইটামানে গৈছে মানে আমাৰ মানে কোনো বিষয় বাছি দিয়া নাই ছাত্ৰ ছাত্ৰীয়ে যি মন কৰে তাকে কৰিবলৈ কৈছে
অ', আমাৰ আকৌ এনেকুৱা কৰিলে তোমাৰ যিখিনি দূৰৰ মানে ষ্টুডেণ্ট সিহঁতে যি মন যায় তাকে কৰিব। বাকী ওচৰৰখিনিক মানে এনেকুৱা হেৰী একেটাকে দিলে কৰিবলৈ ড্ৰামা
অ', অ', অ', এ ভালেই বাৰু তোমাৰ এতিয়া তোমালোকৰ এতিয়া গোটেইখিনিয়ে কৰিছা কাৰণে ৰিপৰ্ট চিপৰ্ট বনাবলে ভাল হ'ব বা তোমাৰ ইজনে সিজক সহায় ল'ব পাৰিবা।
উম, হয়, বাৰু সেইটো হয়, কিন্তু এতিয়া তোমাৰ আমাৰ মানে এখন এখন নাটক মানে প্লে কৰা হ'ব।
কেতিয়াকে হ'ব?
আগষ্টত সেইটো আগষ্টত হ'ব সাত তাৰিখে
অ', আম আমিবোৰও চাবগে পাৰিম নে?
চাব পাৰিবা অ', এইটো অডিটায়ামতে হ'ব।
অ', তেতিয়াহ'লে চাবগে লাগিব পাই তোমা লোকৰ প্ৰেক্টিচ হৈ আছে নে কিনো?
প্ৰেক্টিচ এতিয়া হোৱা নাই মাজ এই মানে যেতিয়া আম ইণ্টাৰ্শ্বিপ হৈছিলে তেতিয়া আমাৰ প্ৰেক্টিছ হ'ল।
অ'
তাপা এতিয়া বন্ধ আছেতো আগষ্টৰ পৰা আকৌ এসপ্তাহ মান প্ৰেক্টিচ হ'ব।
অ', চবেই কৰিব লাগিব নে কি নাটক খন?
চবেই চবৰ কাৰণে পাৰট আছেই মানে চবেই কৰিব লাগিব।
অ', অ', ভালেই তেনেহ'লে পাই চব
ডাইলগ ডাইলগ নাথাকিলেও মানে ওলাব লাগিব আৰু মানে নাটকখন মানে তোমাৰ হেৰিয়ৰ লগৰে ৰিলেটেড এ খেতি কৰা এনেকুৱাই মানে। খেতিয়কৰ হেৰী অ
অ', অ', তেতিয়া ভালেই তেনেহলে।
বেয়া নহয় ভালেইে।
উম, উম, ভাল ভাল মই আমাৰ আকৌ তেনেকুৱা কথা নাই আমাৰ মানে কি পৰ্টটো জমা দিয়াৰ পিছত শিক্ষকসকলক এটা চেমিনাৰ টাইপত কথাখিনি বুজাব লাগিব যে আমি এই এক মাহতনো কি শিকিলো বা তোমাৰ তাত কি শিকালে
হয়।
তোমাৰ আমি মানে কেনেকে কি কি কৰিলো প্ৰথমতে গৈ কি কৰিলো আৰু কলে আমি নিজে কৰিব পৰা হলো নে নাই এইখিনি মানে ছাৰহঁতক কব লাগিব।
উম, হয়, হয়, আমাৰ আকৌ হেৰি কৰিলে আমাৰ যিখন মানে
ফন কৰিব নালাগে।
অ', আমাৰ আকৌ যিখন মানে আমি আমি প্ৰদৰ্শন কৰিম
উম।
সেইখনে মান তেনেকে কৰিলে আমাৰ হৈ যাব আমি এক্সট্ৰাকে আকৌ চেমিনাৰ দিব নালাগে।
অ ভালে তোমালোক বাচিলাহে আচলতে
বাছিলোঁ নহয় ফচিলোহে নেকি মোৰ মানে বিশেষকে ন নাটকৰ মোৰ মে ইণ্টাৰেষ্ট নাই ইমান।
অ
তেনেকুৱা এতিয়া বহুত মানুহ এনেই মানে নাটক কৰিবলগীয়া হৈ গৈছে।
অ কিন্তু চবেই একেলগতে কৰিবা যে সুকানে ভাল আকৌ এতিয়া আমাৰ এটা এটাকে গৈ চেমিনাৰ কৰিব লাগিব। তাকো গোটেই প্ৰফেচৰ সকলৰ আগত
হয় এইটো হয় বাৰু হ'লেও নাটক কৰিবলৈ অকণমান লাজ লাগে আৰু মানুহবত
এ নহয় লাজ নকৰিব আৰু ঢেৰ ল'ৰা ছোৱালী থাকিবই নহয়।
হয় কৰিব লাগিব।
তাকে তাকে কৰিব লাগিব আৰু এই মানে কি এইবোৰ আচলতে অভিজ্ঞতাহে গম পাইছ নাই।
সেইবাবে আৰু মানে ভৱিষ্যতে ধৰি লোৱা কামত আহিব আৰু ক'ৰবাত- গাঁৱতে ভাওনা, নাম এনেকুৱা নাটক কৰিব পাৰিম।
অ পবা পবা।
সেইবোৰ অ এইবোৰ মানে এইবোৰ মানে এটা ফুৰৰ্তি আৰু মানে।
অ সেইটোৱে সেইটয়ে আৰু তাতে কি তোমালোকৰ ডিপাৰ্টমেন্টৰ গোটেই খিনি আছে ন সেই কাৰণে ভাল হৈছে। উম
দুজন বাকী পাঁচজনমান নাই আৰু সিহঁৰ দূৰ কাৰেিহঁতক বেলেগ কৰিব দিছে।
অ গম পাইছো এতিয়া আমাৰ লগৰ দুট মানে পঢ়োৱাই আছে নহয়।
অ শুনিছিলোঁ।
অ স্কুলত পঢ়াইছে তাৰ ভাগত তোমাৰ ৰিপৰ্ট পাতি বনাই মেলি শেইষ একদম কমপ্লিট।
হয় হয় সিহঁতক সুধিবা কেনেকে বনাইছে মানে তোমাৰ কেনেকে লিখিছে
অ অ অ তাকে তাকে সিহঁতকে সুধিব লাগিব কিন্তু মানে কথাটো কি হৈছে। সিহঁতৰ বিষয়টো আৰু মোৰ বিষয়টো বেলেগ যে সেইকাৰণে সিহঁতৰ প্ৰচেছবোৰ সতে অলপমান নিমিলে আকৌ
সেইটো হয় বাৰু ধৰি লও অলপ তুমি ইনট্ৰডাকশ্যন বা এনেকুৱা মেইন মেইন সেইখিনি চাব পাৰিবা।
অ হয় অ
মই এতিয়া তোমাৰ তেনেকেই ভাবিছো বাৰু দেই মই আজিতো আৰম্ভ নকৰো কাইলৈৰ পৰা মই ৰিপৰ্ট লিখিবলৈ আৰম্ভ কৰিম আৰু
হয় হয় ময়ো আৰম্ভ কৰিব লাগিব সোনকালে
উ মই আকৌ তোমাক কি আমাৰ নাই দিয়া এতিয়ালৈকে ডেট দিয়া নাই।
সেইটো জুলাইৰ ভিতৰতে দিব লাগিব কাৰণ আগষ্টৰ পৰা ক্লাছ আৰম্ভ হৈ যাব।
অ হয় অ সেই জুলাই ভিতৰতে মোৰ মতে- ঘপককে চাগে কেনেলৈকে মাতি দিব দেই-
হয় এনেকে হ'ব অ
উম ঘপককে মাতি দিব চাগে তেতিয়া। অসুবিধাই হ'ব তাতকে মই কাইল পা বনাবলে আৰম্ভ কৰি দিম আও।
হয়, হয়
উম
তই ভাত কিহে খালা?
ভাত তোমাৰ এই দালি তাৰপিছত আৰু ভাতকেৰেলা আলু ভাজি এনেকে। আও চালাড এটা আছিলে, এ তেনেকেই খালো তোমাৰ নিৰামিষ।
মোইয়ো তেনেকুৱাই আজ নিয়ামিষ আও এই গৰমত তুমি মাছ মাংস খাবলৈ মন নাযায়।
নাযায় অ, তাৰপা কি হ'ল এই কালি পৰহি এইকেইদিন মোৰ এনেকে - খানা খোৱা, বিয়া খোৱাতে, গুচি গৈছে। এতিয়া পৰহি ৰাতি বিয়া এখন আছিলে বিয়া এখন খালোগে।
হয়,
তাতো তোমাৰ সেই আমিষেই মাংসয়ে চলিলে, কিন্তু গৰমত তোমাৰ মানে খাবলৈ মন নগলে।
হয়,
তাৰপিছত আকৌ কালিও তেনেকে ৰাতি কালি ৰাতিও এনেকে খানা এটা আছিলে, ঘৰতে খোৱা নহ'লেও মানে। খানাত গৈ খালোঁগে।
হয়, হয়।
খানাত মানে তোমাৰ বহুত মাংস পেলনি গুচি গৈছে আও নক'বা আও।
অ এই গৰমৰ মানুহে খাব নোৱাতো ইমান।
খাব নোৱাৰে আৰু তাতে - কোটাইছিলে ব্ৰইলাৰ ব্ৰইলাৰটো খাই মানে তোমাৰ গৰমত ভাল নালাগে গম পাইছা।
ভাল নালাগে অ।
অ, সেইদিনাখন আকৌ, অ জিম গৈ আছো।
হয় তা পা কোৱাচোন!
সেইদিনাখন আকৌ কি আমি এই খানা এটা খাবলৈলে গৈছিলো বুলি কৈছো।
হয়,
সেইদিনাখন মানে তোমাৰ হেৰি এনেকুৱা পাঁচ কেজি ওজনৰ ব্ৰইলাৰ এটা লৈ গৈছিলোঁ আমি।
হয়,
অকল এটা ব্ৰইলাৰ তোমাৰ পাঁচ কেজিকে বেছি আছে প্ৰায় চাৰে পাঁচ কেজিমান হ'ব এটা ব্ৰইলাৰ।
হয়, মানুহ কিমানজন?
মানুহ তোমাৰ আমি আঠজন আছিলো।
হয়,
তাৰপিছত তোমাৰ এই খাই ভাল লাগিছিলে তোমাৰ হেৰিয়াৰ - এই খাচী নিচিনা হৈ গৈছিলে মানে বহুত ডাঙৰ ডাঙৰ মানে পিছবোত। ডাঙৰ ডাঙৰ আৰু তোমাৰ খাবলৈও মাংসবোৰ খাচী নিচিনা লাগিছিলে।
আৰে বনোৱাৰ লগতহে কথা আও
অ বনোৱাৰ লগত কথা হয়, অ তাতে সেই- চাৰে পাঁচ কেজি ব্ৰইলাৰটো ডাঙৰ ব্ৰইলাৰ ন যথেষ্ট।
অ ডাঙৰ ব‌ইলাৰ এইটো খাইও ভাল লাগিব।
অ সেইকাৰণে খাই ভাল লাগিছিলে।
হয়,
উম তা পা। আকৌ আমি দৰবাঙত ভাবিছো খাবলে যাম বুলি এইকেইদিনতে।
হয় হয়, যাব পাৰা গৰমতে।
তাকে যাব পাৰো তাকে চিন্তা কৰি আছো গোটেই এইটাই কৈছো এখন।
উম তাকে এ ৰুটি মাংসত হেৰি ৰুটি সৰহকে লাগে আকৌ।
সেইটো হয় বাৰু আৰু ডেকা - ডেকা লৰা খায় অলপ
অ সেইটো আমাৰ লগৰ এতিয়া যোনকে টা যায় বা আমি কেইটা কোনেও কমকে নাখায় চবে তোমাৰ ভালকে খায় আৰু।
উম হয় হয়, হয়।
উম সেই সেইদিনাখন আমাৰ মাংস কমি গৈছে গম পাইছা নাই?
পাঁচ চাৰে পাঁচ কেজি কমি গৈছে।
অ মাংস কমি গৈছে।
হু
তাৰপা এই আমাৰ তেনেকুৱা মানে তোমাৰ মাংসই নাটায় এহে।
হয় মানে বনাই থাকিব পৰা খোৱা হয়তো।
অ', সেই বনাই থকাৰ পৰা খোৱা হয় আধা পা। আৰু তোমাৰ সেইদিনাখন কি হ'ল মানে তোমাৰ চেচাত ধৰি লোৱা প্ৰথম তিনটামান বনোৱাৰ ওচৰত আছিলে নহয়?
হয়।
বাকীকেইটাই গা ধুবলৈ গ'ল তাৰ পা সিহঁতে নিজৰ মতে খালে উলিয়াই পেলাই।
হয়।
তাৰপিছত সেহেত গিটাই গা ধুবলৈ গ'ল বাকী গেইটা আহিলে। বাকী কেইটা খালেহি তাৰপৰা তেনেকে মানে ইটোৰ পিছত সিটোৱে আহি খাই থাকোতে খাই থাকোতে বহুত মাংস কমি গ'ল খাওতেই।
উহু ঠিকে আছে।
এইয়া তোমাৰ লাষ্টলে পিছত এই ভাত খোৱা সময়ত তোমাৰ মাংস কমি গৈছে নহয়।
মাংস কমি গৈছে নি?
অ', এই তাৰপৰা দুটামান অলপ তেতুৱা পটোৱা দুটামান আছিলে সেহেতকেইটা খোৱাটো অলপ মানে বেছি খাই মানে হা। তাৰপিছত আৰু তাৰে এটা পটুৱাই অলপ সৰহকে খাই দিলে
হয়।
তাৰ পিছত তোমাৰ সেই কাজিয়া তই সৰহকে খালি মই খাবলৈ নাপালো।
অহ'।
আহু।
তাত তাকে এতিয়া এই চেচাত কিন্তু জেগাটো ভাল লাগে আকৌ দেই গৈ তোমাৰ দুইফালৰ পৰা পাহাৰ যে আৰু এ পানী তোমাৰ বৈ থাকে নদীখনেদি ঠাণ্ডা - ঠাণ্ডা বৰ ভাল লাগে কিন্তু পৰিৱেশ
হয় মই মই মই কিন্তু চেচা যোৱাই নাই আজিলৈকে।
অ', নাই যোৱা নেকি?
মই যোৱাই নাই, ওচৰতে যদি যোৱা নাই।
অ', এই আৰু বহুত মানুহে চেচাখন অলপ বেছি কিবা ভয় কৰে কাৰণ অৰুণাচলৰ ভিতৰত যে?
অ', মানে বর্ডাৰ হয়টো।
অ', কিন্তু তোমাৰ ভয় কৰিবলগীয়া কথা নাই আকৌ তাত তোমাৰ সোমাই যাওঁতে গেট আছে গেটত মানে কি সে এটা পঞ্চাশ টকাকে লয় গাড়ীৰ প্ৰতি।
হয়।
অ', বাইক গলে পঞ্চাছ টকাকে লয় তাৰ পৰা মানে এ তুমি তাত ভিতৰলৈ সোমাই গলে গম পাবা মানে বহুত মানুহ যায় আৰু ধুনীয়া পৰিৱেশ বেয়া নহয় তাত কোনো ঘটনা ঘটিবলগীয়া পৰিৱেশ নহয় মানে দেই।
উম।
কিন্তু তাতে কিছুমানে তোমাৰ উৎপাত কৰে কাৰণে সেহত বোৰ হয় আৰু ঘটনা চটনা।
হেইটো ঘটনাটো মানে এইটো হৈ যায় আৰু কেতিয়াবা।
হয় অ', আৰু এইটো নিজৰ লগত কথা। তুমি কেনেকে আনক ব্যৱহাৰ কৰিছা উম।
আৰু তাত মানে এইবোৰ নিচা কৰি মানে এইবোৰ কাজিয়া চাজিয়া হ'লে হৈ যায় কেতিয়াবা।
অ', সেই আচল প্ৰব্লেম সেইবোৰহে।
সেইবোৰে অ'।